অ কি কৰি কি কৰি আছ
এ জুনু মাহী আহিছে
অ
আহিছিলে এই চাহ খাই আছিলে
অ মা কি মাহী আহিছে
অ
অ অ থাকিব নে
উম নাথাকে
অঁ
এই ওচৰৰহে চাৰিয়ালি টোৰ ওচৰ
অ অ ভাত পানী খালি
খালো ভাত তো আজি জলপান খালো বা পিছপেলা ৰাতিপুৱাহে ভাত খাইছো তহঁতি
আমি এ আমাৰ মিটিং এখন আছিলে মিটিঙৰ পা আহি পাইছোহিহে
অ অ গোটৰ মিটিং
অ গোটৰ মিটিং আছিলে
অ।
তাৰপৰা সেই আজি ৰাভা দিৱস উদযাপন।
অ তাকে কম বুলি ভাবিছোঁ পাতিছে নাই তহঁতৰ সাইফালে।
আমাৰ এইফালে পাতিছিলে এই স্কুলত পাতিছিলে।
অ।
একদম ধুনীয়া অনুষ্ঠান হ'ল ল'ৰা ছোৱালী বোৰে চব আজিকালি চব ল'ৰা ছোৱালী ইমান এক্সপাৰ্টো ও।
আমাৰ ইয়াত পাতিছিলে এলপিছত।
অ সন্মুখৰ এল পি স্কুলখনৰ।
উম।
অ
ভাল লাগিছিলে বাৰু শুনিয়ে আছিলো আৰু গান নাচিছিলে নেকি চাগে গানখন বজাই আছে।
অ সেই ভালেই লাগে ত আজিকালি এল পি স্কুল বিলাকত ভালেই লাগে চাউণ্ড চিষ্টেমটো দি দিলে যে।
অ সেইটো কাৰণে অ।
উম আৰু ল'ৰা- ছোৱালী বোৰ সেইকাৰণে চখ।
পাই লৰাবিলাকে নাই পতা আকৌ।
উম এ পাতিলে আকৌ হেৰি কমি। দানে চন তুলিব লাগে তুলিবলৈ গ'লে মানুহে দিবলৈ কিমান দিগদাৰ পায়।
অ বেয়া পাই আকৌ সেইটো এটা কথা।
দুইয়েক কোনোবা দুইয়কে দিলে নহব নহয় দুইয়কে। কোনোবাই পাঁচশ দিলে যেনিবা কোনোবা এটাই আৰু। কিছুমানেতো দিবলে টান পায় আকৌ পাঁচশ এহেজাৰেতো অনুষ্ঠানতো নহ'বগে। চবেই যদি কয় বোলে আমি এশ এশ দিম পঞ্চাশ টকা পঞ্চাশ টকা। দিম গোটেইখনে হেৰি অনুষ্ঠান ভাগ পাতো কিন্তু মানুহে পইচা দিবলৈ মন নকৰে। ক'লে কিদাল হ'ব গ'লে ক'ব এইকেইটা আহিলে আৰু দলেচন বিচাৰি।
সেইটো হে এতিয়া সমান এবাৰ হেৰিতে। কৰি ল'ব লাগে এশ টকা মান কৰিব লাগে চবৰ পৰা তুলিব লাগে তেতিয়া ভাল আৰু। দে এঘৰৰ বেছিকৈ হ'লে বেয়া লাগে। উম আৰু এতিয়া পইচা পাতি মানুহবোৰ নাইকিয়া হৈছে কিছুমানৰ।
নাই নাই একদম মানুহবোৰ বিৰাট সমস্যা। কিবা এটা নকৰিলে মানুহৰ নহবই।
উম হ'য় কিবা এটা হ'লেও কৰিবই লাগিব।
ময়ো এতিয়া সঁচাকে ভালকেহে কৈছো মই ভাবি চিন্তা কৰিছো দেই। কিমান মানুহজনৰ কামৰ পইচাই কিমান খাম। নিজেও যদি কিবা এটা কৰিব পাৰো।
মোৰ তোবেহে
এতিয়া মই হা।
কবিতাটো সেইটো কাৰণে লিখিলো তেনেকুৱা কথা মনলৈ আহি থাকে কাৰণে।
অ কবিতাটো কিন্তু বৰ ধুনীয়া হৈছে দেই সঁচাকে। মোৰ যে কিমানটা হেৰি আহিছে।
উ হ।
মানুহে কৈছে অ এইও জানে এও ধুনীয়া হেৰি কৰে মোৰ। পঢ়া শুনা নহয় জানো কেলেনো নাজানে এতিয়া নিজৰ অ হেৰিয়ক। কাৰণেহে পৰিস্থিতিত পৰিহে সেইবোৰ লিখিব পৰা হোৱা নাই।
উম আগতে কিমান লখিছিলো সেয়া আগতে। পাই লিখো আগতে মই লিখো নেকি একেলগে। তোহতৰ নহ'লে তোহোত তোও সেইটো আছে।
উম, মই মানে কি মই সেইটো চৰ্চাত থকা হ'লে, মই সেইটো হেৰিয়ত থকা হ'লে পাৰিলেহেঁতেন। মই সেইটো ধান্দা নিদি
উম, তথাপিও মই কৰো কাৰণে মই কৰাবোৰকে কৰি থাক আ, সেইকাৰণে তও লিখি থাক সিফালে
নহয় দেই, আমি একো ইজনীক-সিজনীক দিব বহুত নোৱাৰিলেও মই এতিয়া চাই আছো কি কিছুমান বাই-ভনী হেৰিয়ত। আমাৰ মানে যিটো হেৰি আছিলে নহয় বহুত তৰ নাই অ'।
নাই, নাই, কিবা শত্ৰুতা নিচিনা হৈ থাকে।
উম, এতিয়া মানে এতিয়া ওচৰতে দেখিছো আমাৰ এই ছোৱালী লগৰ মানে হেৰি ল'ৰা ভাই-বাই বাইক ক মানে যি সেই ব্যৱহাৰ মই আমি বোলো তাকে কৈছো সিহঁতক বোলো তই এনেকুৱা ব্যৱহাৰ ক'ৰ, আমি যে বাহতকঁ ডাঙৰ ডাঙৰকে বেয়া শব্দ এটা কৈও গালি পাৰি নাপালো।
অ', আকৌ।
তেনেকুৱা মানে একদম
আৰু মোৰ কাৰণে যে পগলা। যেনেকে হেৰি ক'বালৈ গ'লে মানে, কান্দি-কাটি বাগৰি সেই
অ'।
মই ক'বালৈ যাওঁ পিছে-পিছে যাব দে।
উম, তাকে মাকে কৈছে দেই, বোলে আগতে বোলে সেই তই সৰু হৈ থাকোতে বোলে কেনেকুৱা দুইজনী বোলে, তইনো এতিয়া কেলে তেনেকুৱা হ'লি বাৰু।
অ', মোৰোলৈ ফোন কৰা মানুহজনী ল'ৰা-ছোৱালী
অ', অ'।
উম।
সেইটো কথাই কৈছোঁ।
অ',
তাৰ পৰা সেই হেই শিৱসাগৰ গৰাকীলৈ ফোন-চোন কৰা হৈছে নে?
উম, মই কৰিলো ৰাতিপুৱা এবাৰ।
অ'।
গৈছিলো, সেহেঁতি বিয়া খাবলৈ গৈছে ক'ৰবাত।
অ', অ'।
বিয়া খাবলৈ গ'ল কাৰনে অ', স্কুটিত গৈ আছে। বাইকৰ স্কুটিত তাই গৈছে। তাৰপিছত আৰু এগৰাকী গৈছে লগৰ এগৰাকী দুজনী গৈছে আৰু।
অ', অ'।
তেওঁ সেই কাম এটা দিছিলো কমপ্লিট কৰিছে নাই জানোঁ।
কাম এটা কৰিছে হ'বলা অলপ-অলপ।
অ', কৰিব লাগে, নহ'লে
উম।
এনেই থকাতকে।
উম।
অ' মোৰ কথাটো কলো অকমান ভাল পাইছে আৰু।
অ' অ'। সেইটোৱে নিজৰো তেতিয়া আশা এটা আছে বুলি ভাবিব পাৰি আৰু।
অ' সেইটোয়ে হে।
উম' এনেও হ'বই।
উম। অ' তোমাৰ বা হেই। তহঁতৰ ওচৰ তালে ফোন কৰিছিলোঁ নহয় তাৰপিছত সি কৈ দিলে যেনিবা।
অ' অ'।
কৰি দিয়াৰ পিছত আকৌ' হোৱাৰ পিছত যেনিবা তাই আকৌ ফোন কৰি কৈছোঁ।
অ' অ' অ'। হেৰি এতিয়া খেতি আধি দিয়াই হৈছে ন আমাৰ।।
অ' আধি দিয়া হৈছে আমাৰ এতিয়া হেৰি আধা কৰিম আৰু। হাল বাব আৰু এবাৰ বালে মানে হ'বইে আৰু ৰুব।
অ' বেছি দিন, বেছি দিন নাই চাগৈ ৰুবলৈ আমাৰ দিন লাগিব।
সপ্তাহ মানৰ পিছতে হ'ব বুলি কৈছে সপ্তাহ মানহে লাগিব। অ।
অ' ছোৱালীজনী পৰীক্ষাটো হৈ যোৱাৰ পিছত আৰু-।
উম' এ কোন তাৰিখে আছিলে জানোঁ পৰীক্ষা।
বাইশ তাৰিখৰ পৰা সোমবাৰৰ পৰা আছিলে উ উম।
এই সপ্তাহটো যোৱাৰ পিছতহে আৰু এতিয়া।
অ।
আজি শুক্ৰবাৰ গতিকে এই সপ্তাহটো যোৱাৰ পিছতহে হ'ব।
তাৰপৰা গৰু গৰু গৰু এজনী গৰু চৰু আছে নহয়।
অ গৰু আছে তিনিটা নাই জগে জগিব হোৱা নাই।
উ এ হাঁহ পুহিছিলে বুলি কৈছিলে ন কণ হা। হাঁহ পুহিছিলে নহয় কণী চনী পাৰিছেনে।
উমনি দিলোঁ নহয়।
অ উমনি কেইদিন বহোৱা হ'ল নে দিন নে উমনি ওলাব হ'ল।
কণী এ- পাঁচ দিন মান হৈছে উমনি দিয়া আকৌ দিয়া ওঠৰ। সোতৰটা নে ওঠৰটা এইবাৰ একো নহয় চাগে এবাৰ ধুনীয়াকে হ'ব যেন লাগিছে।
হ'ব হ'ব গৰম দিন যে। পুৰা গৰম পাব নহয় ভালেই হ'ব খালি বৰষুণৰ পানীটো নপৰিলেই হ'ল।
উ একো নহয় এইবাৰ ভাল হ'ব যেন লাগিছে বাৰু। এহেঁতৰ হাঁহ গালো আহিব যে আমাৰ ঘৰলৈ একদম চাৰাই কেইটামান। আহে একেবাৰে আমাৰ ঘৰতো সেহঁতৰ ঘৰলৈকে ওস্তাদি কৰি আহে আৰু। যেন সিহে যেন গৃহস্থ সিহঁতৰ হ'ল হাঁহটোৱে। উ তালৈ গ'লে হেনো আমাক। সিটোয়ে হেনো আগত সোমাইগে সিঁহতৰ গড়ালত আমাৰ ঘৰলৈ আহিলে আকৌ সিঁহতৰতোহে আগত সোমায়।
অঁ সেত মিলা মিচা আছে।
উম মিচা আছে আমাৰ দেউতাই কৈছে না হেৰি আনৰ এনেকে তেনেকে ইমান কাজিয়া লাগে। হাঁহ বিলাকৰচোন বোলে বৰ মিলা প্ৰীতি।
অ এই দেউতাৰ আঁঠুৰ এটা কিবা বিষ হৈছিলে ভাল পাইছেনে বাৰু।
ভাল পালে?
অ অ এই ঔষধখিনি খাই দিলত মানে কম। ঔষধখিনি খালাত মানে, অ'।
ইফালে ভাল হ'ল আকৌ।
অ', অ'।
তাৰপিছত তহঁতৰ ল'ৰাটো।
ল'ৰা আছে অ'। ল'ৰা সেই, মোৰ মিটিং আছিলে মই মিটিঙলৈ গ'লো, ল'ৰা শুলে বাপেকৰ লগত অকমান।
অ'।
এতিয়া বাপেক ক'ৰবালৈ গৈছে সেই, ওলাই পেলাই জানো ক'লৈ গ'ল।
এতিয়া ল'ৰাই একেদিন মোলৈ একো ফোন চোন কৰা নাই।
অ', অ', বলাই তাৰ টাইম নাই।
উম।
সিওঁ বুজি পাইছে, মই কিবা এটা কৰি আছোঁ বুলি।
অ' গম পাইছোঁ, তোমাৰ কঁঠাল ঘৰা লাগিছে নাই। কঁঠাল আছে ন' তহঁতৰ ঘৰত।
এই কঁঠাল নাই নহয়।
সেইদিনা খাইছিলোঁ দেখোন ক'ৰবাৰ পৰা।
এইটো লোকৰ।
এইবাৰ কঁঠাল চঠাল নাই কিয় বা, কঁঠাল খাব হৈছে নাই জানো মানুহ বিলাকৰ।
খাব হৈছে মই লৈ যাম বাৰু, গ'লে। মইও সেই কঁঠাল নাখাওঁ, মই সিদিনা কঁঠাল খালোঁ। তাৰপৰা সেই ফুটাবোৰ গুটিবোৰ উলিয়াই দিলে ওচৰৰ ল'ৰা এটা ফুটাবিলাক সেই পেলাবলৈ শিকি থলে মই সেইবোৰ চুপি চুপি খালোঁ খাই মোৰ মানে মোৰ পেচাৰটো অকমান হাই হৈছে যে।
অ'।
খুব অসুবিধা পালোঁ, সেই চাৰিদিন মান মোৰ গাটো কিবা কিবি কৰি থাকিলে। কঁঠাল খাই লৈ মই, কাকো নাই কোৱা আৰু মানে খালে মানে গালি পাৰে যে।
উম। আমিও ঘৰত কৈ আছে, প্ৰেচাৰ হৈছে প্ৰেচাৰ হয় বুলি কৈ থাকে এখোপা কি খাইছে বুলি গালি পাৰি আছে।
চাৰিদিন মানলৈকে মোৰ একেবাৰে কিবা কিবিয়ে লাগি থাকিলে।
উম।
এটা
আমাৰ, আমাৰ দেওৰাইহে গম পাব নহ'লে কঁঠাল পকিছে বুলি আমাৰ ইয়াতো কঁঠাল লগতহে তেওঁ পোৱা নাই একো, তাৰ পাছত যোৱা নাই। উম, কঠাল গুটি।
উম, মই ফুলৰ তাব কেইটামান আনিলোঁ, আনি ফুল ৰুইছোঁ আকৌ।
অ' আমাৰ যে ফুলনিখন যি লেতেৰা হৈ আছে আজি চাফা কৰাৰ কথা আছিলে।
উম, এ, ফুলবোৰ নতুন কে হেৰি মাটিত গোবৰ হেই গোবৰ যে, সময় পালে গোবৰে মাটি গোবৰ গোবৰে মাটিয়ে সেই অলপ মিক্স কৰি পেলাই নি অলপ থৈ দিব লাগে, তাৰ পিছত আমি মোক আমি যোৱা কথা আছে সেইটো চাইডে গ'লে মানে সেই চেঞ্জ কৰি পেলাম মাটিবোৰ ফুলবোৰ ন
অ, কৰিব লাগিব, চাফা আজিয়ে কৰা কথা আছিল একদম। তাৰপিছতে কৰিবলৈ নহলে, আজি মায়ে হেনো ভাতকেৰেলা ছিঙোতে জুক ওলাল বোলে।
অ', চেনি যুক সেইখিনিয়ে ঢেৰ আছে।
অ', মোৰ ভিতৰত। ছিলো, গমে নাপাওঁ, ছোৱালীয়ে কৈছা আৰু এনেকে- এনেকে যোক লাগিলে বুলি।
অ', এতিয়া ৰাতি ভাত - চাছ কিহে বা?
এ, জিকা আনিছে নহয়, সেইগৰাকীয়ে।
অ', পাচলি হয় নেকি সিহঁতৰ ঘৰত?
অ', সেইটোক পাচলি হয় জিকা আনি আনিছে, মই বুলোঁ, মাছও লৈ আহিব নোৱাৰিলে বোলে, ক'ৰ পৰা আনিম মই বুলোঁ, শুকুৰবাৰে পৰা কিনি। সেই বুলি কৈছে, উম।
বাৰু তেতিয়া হলে ঠিক আছে, মই যে কিবা কাম এটা আছে।
অ', হ'ব দে তেতিয়া অ', মইয়ো আলহী ওচৰত যাও এপাক।
উম, উম হ'ব।
উম, হ'ব।